ক'ত?
অঁ নমস্কাৰ আহ কি খবৰ?
খবৰ ভালে। আপুনি ভাল নে?
হয় হয় মোৰো ভাল। অঁ কি কৰি আছে বৰ্তমান?
বৰ্তমান আছোঁ এনেই ইয়াতে আছোঁ আপোনাৰ মোৰ লগতে কথা পাতিম বুলি ৱেট কৰি আছিলোঁ আৰু।
আচ্ছা আচ্ছা, মইও বোলো মই মানে এই অকমান মোৰ লগৰবিলাকে আ কল কৰি দিলে কিবা - কিবি কথা মানে আলোচনা কৰিব লগা আছিল সেইবাবে মানে অকমান দেৰি হৈ গল বেয়া নাপাব।
নাই নাই একো নাই একো নাই, হয় আজি টপিকটো ষ্টাৰ্ট কৰিব পাৰি আৰু এতিয়া।
অ অ পাৰি পাৰি।
হয় হয়, হয় ষ্টাৰ্ট কৰি দিয়ক আপুনি তেনেহ'লে।
উহুম অ মানে মোৰ মানে ধৰি লওক অকমান মানে মনত প্ৰশ্ন হৈ আছিল আপোনালোকৰ মানে আপুনি বড়ো হয় ন?
হয় হয়।
অ সেই মানে আপোনালোকৰ বিবাহৰ ৰীতি - নীতি, পৰম্পৰাবিলাক কেনেকুৱা ধৰণৰ? আপুনি মানে এবাৰ আম কব নেকি?
হয় মানে ঠাইভেদে যিহেতু বেলেগ - বেলেগ হয় এতিয়া মোৰ ঘৰ যিহেতু মানে বি টি চি এৰিয়াৰ ভিতৰত নহয়, মোৰ যিহেতু বি টি চিৰ বাহিৰত মই গুৱাহাটীৰ যিহেতু বাসিন্দা হয় চ' তাৰ বাবে আমাৰ মানে অকণমান পৰম্পৰাটো বেলেগ এতিয়া ধৰক কোকৰাঝাৰৰ ফালে কি হয় বা বাক্সাৰ ফালে কি হয় মই সেইটো বৰ বিশেষ ক'ব নোৱাৰিম চ' আমাৰ মানে কি হয় বিয়াবিলাকত এতিয়া ধৰক এই উহ আমাৰ এখন হেৰি থাকে মানে বাট থৌ আৰু আমাৰ আপুনি চাগে গম পায় বাথৌ আৰু ব্ৰহ্ম বুলি পেলাই চ' ব্ৰহ্মৰটো অলপ বেলেগ হয়, আমাৰ বাথৌটো বেলেগ তাৰপিছত আৰু আপোনাৰ ব্ৰহ্মবিলাকৰ মানে আপোনাৰ হোম যজ্ঞ কৰে সিহঁতৰ মানে এশটামান ই তাৰে সিহঁতে মানে এই আপোনাৰ প্ৰাচীন কালত যে আপোনাৰ এই ৰাজা - মহাৰাজাবিলাকে যজ্ঞ যে কৰিছিলে এ তেনেকুৱা ধৰণৰ ৰীতি - নীতিৰে মানে সিহঁতে মানে বিয়াখন পাতে। এই ব্ৰহ্মখন অ ব্ৰহ্মবিলাকৰ কিন্তু আমাৰ বাথৌবিলাকৰ মানে আ বিধি এখন থাকে সেই বিধিখন পঢ়ি পেলাই মানে বিয়াৰ মানে গোটেইখিনি মানে সামৰি দিয়ে আৰু মানে এনেকুৱা ধৰণৰ হয়
বাথো মানে সকলৰ মানে আমাৰ দৰে অকমান একে আৰু
হয়।
অসমীয়া আৰু কিন্তু ব্ৰহ্মসকলৰ অকমান ক'ব নেকি মানে মই মানে ধৰিব পৰা নাই কেনেকুৱা হয়?
মানে দিনৰ কাৰ্যসূচীবিলাকটো প্ৰায় একেই থাকে, প্ৰ আমাৰ এইফালে মানে বৰ বিশেষকে একে থাকে, হয়তো ককৰাঝাৰৰ ফালে অলপ বেলেগ হ'ব পাৰে বা সিফালে বেলেগ হব পাৰে মই আগতে গৈছো আপোনাক চ' আমাৰ কেনেকুৱা ধৰণৰ হয়, এ আমাৰ ঘৰত যদি বিয়া পাতে বিয়া ধৰক দিনত পা পানী তোলা কাৰ্যসুচিবিলাক থাকিব, অ মানে আমাৰ মানে অলপমান মিক্স চাপ হৈ গৈছে আমাৰ এইবিলাক জাগাত মানে প্ৰায় গুৱাহাটীৰ আশে - পাশে এইবিলাক জাগাত, মিক্সআপ হৈ গৈছে মানে অলপ অসমীয়া অলপ বঢ়, গোটেই দুটা কালচাৰে মানে মিক্স হৈ পেলাই মানে বেলেগ টাইপৰ হৈ গৈছে। এতিয়া আমাৰ সচৰাচৰ যিটো পৰম্পৰা মানে হেৰি কৰি আছোঁ আমি সেইটো কম এতিয়া চ' আমাৰ মানে যেনেকে দিনত আপোনাৰ ধৰক গীতা পাঠ পঢ়ে বা পানী তোলা এইবিলাক মানে চব একেই থাকে আমাৰ এইবিলাকত তাৰপিছত মানে অ যেতিয়া মানে দৰা আহে, দৰা আহোতে যিবিলাক মানে আপোনাৰ অসমীয়া বিয়াবিলাকত যিবিলাক মানে বস্তু লৈ আহে ধৰক এই দৈৰ পৰা কলৰ পৰা মাছৰ পৰা যিবিলাক লৈ আহে সেইবিলাক চব চেমেই থাকে জাষ্ট মানে ৰাতিৰ যিটো আপোনাৰ বামুণে এ হেৰি কৰে আপোনাৰ বিয়াৰ সময়ত যেতিয়া আপোনাৰ ৰভা তলি যেতিয়া আপোনাৰ বামুণ কোনে হেৰি কৰে আমাৰ মানে সেইটো বাবু নাথাকে আমাৰ মানে হেৰি হয় এই বৰ বামুনে থাকে আমাৰ ধৰক বড় বিলাকৰ আমাৰ ব্ৰহ্ম বিলাকৰ যদি ব্ৰহ্মৰ হেৰি থাকিব এনেকে সিহঁতৰে পূজাৰী থাকিব চ' সিহঁতে মানে পূজা সিহঁতে মানে গোটেইখিনি আগবঢ়াই নিয়ে আৰু হোম পুৰাৰ পৰা হেৰিৰ পৰা বাকী হোমপুৰৰিলেতো কি কৰে জানেই আপুনি এই ঘি লাগিব লগতে আপোনাৰ আমখৰি লাগিব এসা ঘাতকেই যে আমখৰি কাটি লয় সেইবিলাক সেনেকৈ বা সেইবিলাকৰ সন্মুখত মানে হেৰি কৰে আৰু মানে সিহঁতে বিধিখন মানে ইয়াতো পঢ়ে মানে ব্ৰহ্ম সমাজও বিধিখন পঢ়ে আৰু বাথ বিলাকেও বিধিখন পঢ়ে কিন্তু ব্ৰহ্ম বিলিলাকৰ মানে আৰু পাথ বিলাকৰ মাজত ডিফাৰেন্স এইটোৱে য়ে কি ব্ৰহ্ম বিলাকে হোম জজ্ঞ কৰে আৰু বাথুবিলাকে মানে হোম জজ্ঞ নকৰে টো সেইটোৱে হয় তাৰপিছত সেনেকে হোম যজ্ঞ কৰি সেই কইনা দৰাক বিয়া দি মানে হেৰি কৰা বিয়া কৰাই তাৰপিছত আৰু লগতে আপোনাৰ উ কইনা কইনাক দৰাই সেন্দুৰ দি সেৱা লৈ তাৰ মানে দৰা কইনাই সেৱা লয় তাৰপিছত লগতে মালা পিন্ধায় গোটেইখিনি মানে সেয়ে আৰু বাকীখিনি তাৰপিছত আপোনাৰ কইনা বিদায় দিয়া সেইবিলাক পৰ্যন্তলৈকে গোটেইখিনি মানে আপোনালোকৰ নিয়মৰ দৰেই আৰু মানে
আ মানে যিমান খিনি নহলেও মানে বহুত খিনি মিল আছে আৰু আপোনাৰ মানে আপোনাৰ ধৰি লওক মানে যথেষ্টখিনি মানে ডিটেইলচত মানে কথা শুনিলোও মানে বহুত জ্ঞান ভগা যেন লাগিলে বাৰু এই ক্ষেত্ৰত ভাল লাগিল
হয় এই ক্ষেত্ৰত বৰ বিশেষ এতিয়া নাই মানে যিখিনি মানে মোৰ ফালৰ পৰা যিখিনি জানো আৰু সেইখিনি আপোনাৰ আগত মানে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিলো আৰু মই তাৰপিছত কি হয় মই মানে মই মানে আপোনাৰ প্ৰায়ভাগ ধৰক নদীয়া বিলাকত সেই মানে প্ৰায় অসমীয়া বিয়াতে মানে বেছিকে মানে জড়িত হৈ থাকোঁ আৰু অসমীয়া বিয়াৰ গোটেই ৰীতি নীতি বিলাক গোটেই মানে গম পোৱা যায় আৰু আমাৰ মানে কি হয় আৰু
অ এইখিনি মানে বেছি ভালকৈ জানে আপুনি
হয় আৰু বড়ো মানুহ বিলাকৰ হওক বা আপোনাৰ এ হেৰি বিলাকৰ হওক ট্ৰাইবেল বিলাকৰ হওক মানে প্ৰায় ভাগ মানে আপোনাৰ পলাই যায় মানে বিয়া নহোৱাকে বহুতে মানে পলাই যায় হে সেইটোতো আপুনি গমেই পাইছোগে হয় মানে পলাই যায় মানে মে পলাই যোৱা মানে এটা আমাৰ এনেকুৱা ধৰণৰ এটা হেৰি আছে ধৰক শুব ন এওতা বিয়া বুলি পাতে ত' সেইটো মানে এ ধৰক পলাই যোৱা মানে আগতীয়াকে যে ধৰক ভাল পোৱা লৰাজনৰ লগত যে হেৰি হয় যে যায় মানে মানে বিয়া হৈ যে যায় এনেকৈ আগতীয়াকৈ ধৰক ঘৰৰ পৰা বি আনি দিওঁতে কেতিয়াবা যে আগতীয়াক যে গুচি যায় যে ভাল পোৱা লৰাজনৰ লগত মই সেইটোৰ কথা কৈছো মানে এ সেইটো আমি পলাই যোৱা বুলি কওঁ সেইটো সেইটো হ'লেও যদি ঘৰৰ পৰা যদি দুয়োখন ঘৰৰ পৰা একচেপ্ট কৰে তেতিয়াও মানে ভোজ ভাত দিয়ে আৰু মানে হে
অ অ ঠিকে আছে অ হম হম হম
ঘৰে যদি একচেপ্ট কৰে মানে সমাজৰ আগত মানে সিহঁতক মানে হেৰি কৰি দিয়ে আৰু মানে চা চিনাকি কৰাই দিয়ে আৰু যে এইটো মোৰ জঙাই বা এইটো মোৰ ছোৱালী সেনেকোৱা ধৰণৰ বুলি বিয়া এখন পাতি দিয়ে আৰু পিছতো কিন্তু সেইটো সচৰাচৰ মানে অসমীয়া হেৰিবিলাকত মানে সেইটো নাথাকে যিবিলাকে মানে ভাল পোৱা ল'ৰাজনৰ লগত পলাই যায় মানে পলাই যোৱা বুলিও কলো মই এইটো ত' আপোনালোকে বা কি কয় সেই টো আমি পলাই যোৱা বুলিয়ে কও সেইটো মানে ধৰক ভাল পোৱা ল'ৰাজনৰ লগত যে গুচি যে যায়
অ এইটো পলাই যোৱাই আৰু ক
পলাই যায় হয় হয় হয় চ' সেনেকে গ'লে মানে আপোনালোকৰ হেৰিত মানে হয়তো অলপ বেলেগ হ'ব পাৰে কিন্তু আমাৰ সেইবিলাকত মানে যদি ঘৰৰ পৰা যদি দুখন ঘৰৰ পৰা যদি মান্তি হয় চ' সেইটো মানে একচেপ্ট কৰে আৰু মানে এক একচেপ্ট কৰিলে মানে আপোনাৰ ধৰক ঘৰৰ পৰা মানে খানা পিনা দি পেলাই মানে ৰাইজৰ আগত মানে হেৰি কৰে আৰু যে এইটো মোৰ জঙাই বা এই টো মোৰ ছোৱালী এইটো মোৰ বোৱাৰী বুলি পেলাই এনেকোৱা ধৰণৰ স্বীকৃতি দিয়ে পৰিচয় কৰাই দিয়ে আৰু ভোজ ভাত দি লগতে
সেইটোয়ে মানে ধৰি লওক আহ হয় আৰু সেইটো চবতে সকলোতে একে হয় মানিলে ভাল নামানিলে কাল এনেকোৱা টাইপৰ মানে মানিলেতো ধৰি লওক ভোজ ভাত দিয়ে মোৰ অ কেইদিনমান আগতে মোৰ মামাই আচলতে দুজনে হয় দু ফালৰ হয় মোৰ আইতাৰ ফালৰ আৰু ককাৰ ফালৰ সেনেকোৱা হয় ন মামা হয় দুয়োজনে একে সময়তে আনিছে এজনৰ কি হৈছে এজনৰ মানে ঘৰৰ পৰা ধুনীয়াকে মান মান্তি হৈছে ধুনীয়াকে ডাঙৰ সেই মানে ভুজ ভাত দিলে আৰু এজনৰ মান্তি নহল আৰু মানে শেষত কি কৰিলে ঘৰৰ মানুহে আৰু সিহঁতক বেলেগ কৰাই দিলে
অ
এনেকোৱা ধৰণৰ এতিয়া কি মানে সকলোৰে মানে সেই আৰু মা মানসিকতাৰ ওপৰত কেনেকে তেওঁলোকে যদি মানি ল'ব পৰা নাই ত মানে অকমান বি সেই হয় আৰু বিপদ হয় সেনেকোৱা আৰু উম উম সেইবিলাকে আৰু উপায় নাই
এ থাকেই কিছুমানৰ ঘৰত মানে আপোনাৰ বেছি ষ্ট্ৰিক হয় কিছুমানৰ ধৰক আপোনাৰ অলপ মানে ঢিলাই দিয়ে আৰু বহুতে মানে এনেকোৱা ধৰণৰ থাকে আপোনাৰ ধৰক ছোৱালীজনী যদি গুচি যায় গুচি যোৱাৰ পিছত মানে সিও তাক মানে একচেপ্ট নকৰে কেতিয়াবা চ' তেওঁক মানে
অ
পূৰা মানে ত্যাগ কৰি দিয়ে আৰু বহুতো সেনেকোৱা ধৰণৰো হৈছে যদি ল'ৰাজনক মানে পছন্দ নকৰে ঘৰৰ পৰা বা ছোৱালীজনীক যদি পচন্দ ন ঘৰৰ পৰা উলিয়াই দিয়ে সেনেকোৱা ধৰণৰো হৈছে সচৰাচৰ দেখি থকা যায় এনেকোৱা ধৰণৰ ঠাই ফেডে আৰু বস্তু ঠাই ফেডে আৰু আমাৰ ভাষা সংস্কৃ তি বেলেগ বেলেগ হৈ যায় আপোনাৰ উম
ধৰি লওক বহুত খিনি সহজ বুলি ক'ব পাৰি কিন্তু বাহিৰত দেখিছে নে ধৰি লওক মোৰ লগৰ আছে কিছুমান বাহিৰৰ সিহঁতৰ মানে ঘৰত কেনেকোৱা হৈছিলে আহ মানে কিবা মানে ধৰি লও অকমান কিবা যদিমান বেয়া দেখে ন ধৰি লওক যদি প্ৰেমত কৰাও নাই বা সিহঁতৰ একো সম্পৰ্ক নাই সিহঁতক জোৰ জবৰদস্তি মানে বিয়া কৰাই দিয়ে সেনেকোৱাও দেখিছো য'ত মানে ধৰি লওক আ কিবা কাৰণত কেনেকুৱা হয় কিছুমান সমাজত থাকে ন যে সাধাৰণ ভাৱে গাত যদি অকমান মানে চোৱাও যায় সাধাৰণ ভাৱে মানে সেই চোৱা যদি মানে অ সেই বুলি ধৰা যায় মানে ধৰি লওক কি বুলি কয় মানে বেয়া আৰু মাজতে সে নেকুৱা ধৰণৰ ধৰা যায় আৰু সেই ল'ৰাজনৰ লগত গটাই দিয়া হয়।
হয় হয় সেইটো আমাৰ নৰ্থ ইষ্টত নাই চাগে সেইটো আমাৰ সেইটো আপোনাৰ
এইটো আ এইটো মানে বাহিৰত আছে অ হয় বাহিৰৰে কথা কৈছো মই। মানে মোৰ লগৰ এজনীয়ে গৈছিলে সিহঁতৰ হৈছিলে তাৰমানে ওচৰৰ গাঁৱৰে তেনেকুৱা হৈ ছিলে ধৰি লওক মানে এটা বস্তুতো হ'ল এনেকুৱা হলে মই ভাবো যে ছোৱালী ল'ৰা দুইজনৰে জীৱনটো ধ্বংস কৰা যেন হয় নিজৰ মানসিকতা মানে ফলত হোম বহুত ঠিক মানসিকতাৰে ফলত এনেকুৱা ধৰণৰ বস্তুবিলাক হয়।
হয় চ' তেনেকুৱা হ'ব নালাগে আৰু কেতিয়াও যেন ভৱিষ্যতে যেন কাৰো নহয় তেনে সেইবিলাকৰ প্ৰতি যেন সজাগ হয় আৰু মানুহ বিলাক। ত' আজিকালি অৱশ্যে বহুত কমিছে চাগে চ' এনেকুৱা ধৰণৰ কাৰো মানুহ বিলাকৰ এ এডুকেটেড হল ত এতিয়া আৰু।
নাই নাই সেইপিনে মানে মানে মানুহ বিলাক কেনেকুৱা হৈছে জানা নে মানে সেইটো বস্তু মা সিহঁতে মানে আধুনিকতাটো মানি লব পৰা নাই যিখিনি আগৰ পৰা ভাবি আছে সেনেকুৱাই সেয়াই আৰু। মানে যেতিয়া আপুনি কথাটো কৈছো আপুনি যদি নিজে নিবিচাৰে যে মই সলনি হম মই নতুন বস্তু বিলাক চাম সেইটো আপোনাৰ বেলেগে বেলেগৰ চকুৰে দেখাই মানে লাভ নাই নহয়। বেলেগ মানি ত নলয় ন সেই সেইকাৰণে আৰু মই এইবিলাক মানুহ মানে ধৰি লওক সেইটো মানে ঠেক মনোভাৱতে তেওঁলোক থাকি গল এতিয়া তেওঁলোকো মানে হেৰি কৰিব নোৱাৰি এনেকুৱা হৈছে মানে। কি কৰিব সেইবোৰ আমাৰ কিন্তু ইয়াত ভাল জানে নে বহুত খিনি আৰু আৰু আজিকালি এটা বস্তু দেখিছো হা মানে মানে পলাই যোৱাতকে ধৰি লওক বহুতে ধৰি লওক আহ মানে ঘৰত মান্তি কৰিব চেষ্টা কৰে আৰু মই ভাবো এ যেতিয়া কাৰোবাক ভাল পাব ভাল পোৱাৰ লগতে নিজৰ পৰিয়াল ধৰি লওক মান সন্মান তথা মানে মনৰ কথাটো ভবাতটো উচিত ধৰি লওক যে এ নেকোৱা নহয় যে মই ভাল পাইছো কাৰণে ধৰি লওক আহ মানে মই যি হয় হ'ব ঘৰৰ মানুহৰ যি হয় হ'ব মই মানে তাৰ লগতে থাকিম সেনেকুৱা মনৰ ভাব বোৰ থাকিব নালাগে মানে মই ভাবো যে ঘৰৰ মানুহক মানে যিমান পাৰে মনাব চে চেষ্টা কৰিব লাগে মানে। হ'ম হ'ম। সেইটোয়ে দুইফালৰ পৰা ধৰি লওক মানে তেতিয়া ধৰি লওক আশীৰ্বাদো পোৱা যায় ন ঘৰৰ মানুহ
হয় আশীৰ্বাদটো পোৱা যায় হয় হয়।
সেইকাৰণে আৰু অলপ এইটো ভাবিব লাগে আজি আজিকালি ল'ৰা ছোৱালী আৰু বহুত খিনি ধৰি লওক আহ সেইখিনি কৰে আজিকালি চেষ্টা কৰা দেখিছো আচ্ছা এতিয়া অ অ অঁ অঁ ৰাখিছো ৰাখিছো মই মানে যাব লগা আছে ন
হয় ঠিক আছে ঠিক আছে উম।